অ বেনু।
উম।
কি কৰি আছা?
মই মেগি খাই আছোঁ ৰহ তই?
মই এনেই বহি আছো ৰহ কি বইল মেগি নেকি? বইল মেগি খাই আছা।
উম উম।
কেইটা মিললোৱা তই একদিনত?
তহতে মেগী বইল ভাজি হা নেকি?
অ ফ্রাই।
আজিলৈকে খাই পোৱা নাই ভাজি মেগি আমি বইল কৰিয়ে খাওঁ।
ভাজি খাই চাবি মজা লাগে আলু চালু দি কিনে।
নাই নাই আমি ভাজিহে বনাই।
কেইটা মিললোৱা বোলো তই একদিনত?
ঐ মোৰ তাৰ হিচাপ নাই চাৰিটা পাঁচটা ছয়টা সেনেকা মিল
বা ঠিকে আছে সেনকে ল'ব লাগে বাৰু একদিনত।
বহুত দিন
পানী হোৱাৰ লগতে চাৰি পাঁচ লিটাৰ পানী খা না?
উম পানী সদায় বাপৰে জি গৰম।
পানী বটল তো লগতে ৰখা না তয়ো?
অ পানী বটল লগতে ৰাখো।
সেয়ে আৰু আজিকালি। মানে তই যেতিয়া পানীটো মানে কম হয় কেতিয়াবা খোৱাত তেতিয়া পেচাবটো হালধিয়া ওলাই চাবি।
অ অ তই জিম যাই আছা নেকি?
জিম যাই আছো ৰহ
আজি গৈছিলি?
অ, আজি গৈছিলো।
কি খালি আহি জীমৰ পৰা?
মোৰ জীমৰ পৰা এই একোয়েই খোৱা নাই বৰ্তমানত।
এনে কৈছ দে নাক পিন্ধা আৰু তই।
সেয়ে খাইছিলোঁ, তোৰ ঠাণ্ডা আৰু চিপছ
অ, ঠিকে আছে।
এতিয়া এই ৰ'চ গোল্লা এটা খাওঁ।
অ'।
সেয়াই আৰু আমাৰ দাইট কি কবি আৰু। উম, আমাৰ দাইট, চাইট নাই ন, যি পাওঁ আমি তাকে খাই দওঁ।
হয়।
তাতে এতিয়া অটচ-চটচ খাই সেইকাৰণে বডী পুৰা ফুলি গৈছে আৰু।
তে-তামাম ফুলচা তো তই আগত কে।
ডাবুল এক্সেল লাগা আছে ছাৰ।
তে, ডাবুল এক্সেল যদি পিন্ধবা লাগা হৈছে, কম ফুলা নাই, কিন্তু তই।
উম, আগতে এক্স পিন্ধছিলা। চিলাবা লাগে। এচটোও চিলাবা লাগে।
বা, আগতে
উম।
এতিয়া ভাবচোন কেনে গ্ৰ'থ দিছা।
উম।
এনেহেন ব্লড দি যাবা লাগে, তেতিয়া ভাল লাগে।
তই কি খাই আছা?
একো খোৱা নাই, কিয়?
উম, কিবা বনেই আছা আৱাজ আহি আছে।
এই ৰাতি কাৰনে চব্জি কাটি আছোঁ, ৰহ।
বাপ্পা ঐ ইমান মিছা কথা ক তই। খাবা নাযাওঁ দে কিবা খাই আছা, কোন খাবা নাযাওঁ দে।
এই ৰাতি খিচাৰি বনালোঁ এ চবজি কাটি আছোঁ।
তই কাটা নেকি চবজি।
উম, মই কাটো ৰাতি।
মানে বেকাৰ থাকিলে কৰিবা লাগে এইবিলাকখন।
সেয়ে ন'হলি কিনো কৰি থাকিম
উম, উম।
বাকী? তোক মই অলপ শাৰী কথা সুধোঁ বুজাবি।
শাৰী
অ'।
তাৰপিছ বিজনেছ ষ্টাৰ্ট কৰিবি, নেকি শাৰী?
বিজনেছ ষ্টার্ট কৰিম বুলি ভাবিছিলোঁ চাওঁ, এতিয়া অলপ এক্সপিৰিয়েঞ্চ থকা মানুহৰ পৰা সুধবা লাগব।
অ', অ', আছে
কি কৈছা?
ঠিকে আছে ৰ, এক্সপিৰিয়েঞ্চ লাগেমল ক'বা পাৰি মই এক্সপিৰিয়েঞ্চৰ এটা
সেয়ে তইটো জানা অকল শাৰী মহিলাসকলৰ এটা পৰম্পৰা পো পোছাকে নহয়! ই মানে ভাৰতীয় সভ্যত এটা সংস্কৃতি শিল্প এই বস্তুবোৰৰ মানে এটা প্ৰতীক আৰু হাজাৰ, হাজাৰ বছৰৰ মানে পৰম্পৰা বহন কৰা শাৰীয়ে আজিও মানে আধুনিক ফেশ্বনৰ সৈতে সমানে খাপ খাই আছে! গমে পা তই আৰু ভাৰতৰ প্ৰায় প্ৰতিটো ৰাজ্যৰ নিজস্ব ধৰণৰ শাৰী আছে বয়নশৈলী কাপোৰ ৰং নক্সা আৰু মানে পৰিধান পদ্ধতিৰ মানে যিটো টো বৈচিত্ৰয় শাৰীৰিক বিশ্বৰ অন্যতম আৰু উৎচাহচাপে পৰিস্থিতা কৰি দিয়া নাই এইটোৱে এনে শাৰী মানে কি
আজি মানে কি আৰু তাৰ মানে তাছৰ পৰা ধৰ ন মিটাৰ মান দীঘল মানে এক টুকুৰা কাপোৰ আৰু মানে যাক মানে ধৰ বিশেষ পদ্ধতিত মানে শৰীৰত মেৰিয়াই মানে পৰিধান কৰা হয়ে আৰু আৰু ইয়াৰ সতে ব্লাউজৰ মানে পেটিকোট পৰিধান কৰা হয়
অ অ মানে শাৰীৰ ইতিহাসটো কিমান পুৰণা এই
শাৰীৰ ইতিহাস ইতিহাসটোতো মানে ধৰ যিবিলাক ইতিহাসবিদ আছে তেওঁলোকৰ মতেতো শাৰীৰিক প্ৰায় পাঁচ হাজাৰ মান বছৰ মানে পুৰণা হয় আৰু
অঁ
তাৰপিছত মানে যিটো প্ৰাচীন ভাৰতীয়ৰ সয়ভ্যতা আছে আৰু মানে তৰ শিল্প মূ আৰু যিটো আৰু মানে সাহিত্যত মানে শাৰীৰ মানে উল্লেখ পোৱা যায় আৰু মানে আঁতৰ যুগ গজুকে মানে ইয়াৰ যিটো ৰূপ সলনি হৈ যায় আছে মানে তথাপিও মানে ইয়াৰ যিটো মূল পৰম্পৰা মানে সেই পৰম্পৰাটো মানে আজিও মানে অতুত আছে আৰু
অ এনে সাইী বস্তুটো সংস্কৃতিৰ প্ৰতিক কিয়
কাৰণ চাবি মানে শাৰী মানে কেৱল এটাাৰ মানে পোচাক নহয় ধৰা এইঈ ধৰ পৰিয়াল হওক পৰম্প পৰা হওক উৎসৱ হওক ধৰ্মীয় অনুষ্ঠান হওক বিয়া হওক সামাজিক অনুষ্ঠান আৰু মানে নাৰিত্যৰ মানে এটা বিশেষ প্ৰতীকাৰ আৰু মানে
অ এনেই শাৰী বস্তুটো কি কি ধৰণৰ কাপোৰেৰে বনোৱা হয়
উ হুম হুম হু হু এইটো মানে কপাহ তাৰপিছত ৰেচম থাকে মুগা থাকে এৰি থাকে পাত থাকে লিনেন থাকে জৰ্জত থাকে চিফনত থাকে হেলমেট থাকে আৰু মানে তাৰ বিভিন্ন টাইপৰ আৰু কাপোৰৰ মানে শাৰী তৈয়াৰ কৰা হয়
অ এনে ভাৰতত কি কি বিখ্যাত শাৰী আছে
ভাৰততো চা আৰু তাতে যি যিমান ৰাজ্য আছে সেই ৰাজ্য মানে ত নিৰ্বচ স দি আছে আৰু
আৰু ধৰ অসমৰ ধৰ মুগাহাৰী তাৰপিছত বেনাৰসী তাৰপছত কাানজি ভৰম আছে পইথানী আছে বালুচৰি আছে তাৰছ চ চন্দেৰী আছে আছে মহেশ্বৰী আছে পাটলা আছে চ্বলপুুৰী আছে বমকাই আছে ত তাঁতশাৰী আছে এইবিলাক মানে বিশ্ব বিখ্যাত
আচ্ছা আচ্ছা সে অসমৰ শাৰীৰ বিশেষত্বটো কি
অঁ
সৰু ফালে কান্দি আছে চোন কিয়
এশ বিছ নি দিব
পঞ্চ তাৰিখছ না
অ ম
আ খানা ভাল বোন তোৰ
হানা হবা হ নাইে যাব এতিয়া
কোনছে
এ বাৰ্লত অফিচত কাম কৰিছিল বাৰ্লৰি এটা
মোৰ লগৰ আপি বিয়া হৈছলি হ'ল
ন তাতকে ডাঙৰ কতিয়া ব -ব -আগজ
বাহিৰে বিয়া হক বাপাৰ হৈছে আৰু লগৰ ৰাপি চলি হ'ল
এই ডাঙাৰ বাত থ
নাম পাৰছতে
উম ক বাকী
কি কাম
অ মইতো খুজছিলো বোলো ভাৰতত কি কি বিখ্যাত হাৰী আছে
এ ক'লোচোন মই
কলি নেকি
অ
মানে শাৰী বস্তুতটো বোৱা কেনকে হয়
সেইটো মই সেই আৰু আ ধৰ বহুত শাৰিও আজিকালি মে হাতেদি বৈ আৰু আৰু যিবিলাক দক্ষ তাঁত শিপিনীয়ে কৰেছে মানে সেইবিলাকে সুতা বস্তুত কৰি ধৰ ৰং কৰে নক্সা এখনান বনাই তয়াৰ কৰি ধৰ বহুত দিন ধৰি মানে পৰিশ্ৰম কৰি মানে খালী সম্পূৰ্ণ কৰে আৰু মানে
অ -অ -এনে শাৰীৰ নক্সাৰ বিশেষত্বটো কিিয়ে
তাতে ধৰ ফুল থাকে লতা থাকে পাত থাকে তাত ময়ুৰ হাতী বা মন্দিৰৰ প্ৰকৃতি ত জামিতি আকাৰ তাৰপিছত মানে লোকস সংস্কৃতিৰ বিভিন্ন চিহ্ন মানে শাৰী মানে ন্সা হিচাপে ব্যৱহাৰ কৰে আৰু
অ এনে উৎসৱবোৰত শাৰীতটো অধিক কিয় পিন্ধে মহিলাবোৰে
কাৰণ চাবি ধৰ বিহু হওক দুূৰ্গা পূজা হওক ধৰক দীপাৱলী হওক বিবাহ হওক উৎসৱ পাৰ্বন সামাজিক অনুষ্ঠানোন আৰু মানে যিবিলাক জাতীয় উতছে সেইবিলাকত মানে শাৰী পৰিধান কৰা তাৰ মানে পৰম্পৰাগত ঘৰ সেইকাৰণে
আৰু বিয়াত চাৰিৰ ভূমিকাটো কি
কাৰণ ভাৰতৰ মানে বহু অঞ্চলত মানে কইনাই মানে বিশেষ ধৰণৰ শাৰী মানে পৰিধান কৰে আৰু
উ
আৰু যিিবিলাক বিয়াৰ শাৰী থাকে সেইবিলাক সাধ অধিক মানে সমৃদ্ধ নক্সা মানে সুন্দৰ বয়নতে তৈয়াৰ কৰা হয় আৰু
এই মে শাৰী অৰ্থনীতি হয় কিন্তু
চাহ যিবিলাক তাঁত শিল্প আছে সূতা উৎপাদন কৰা ত ৰং কৰা নক্সা পস্ত বিিক্ৰী আৰু -আৰু- ৰপ্তানিৰ জৰিয়তে ধৰ লাখ -লাখ- লোকৰ মানে জীৱিকাটো চলি আছে ন সেনেকে মানে অৰ্থনীতিত স কৰে আৰু মানে শাৰী
আৰু মহিলাসকলক কেনেকে সহায় কৰে শাৰীটোকে
বহু আজি চা বহু মহিলাই তাঁতি থাকে তাৰপছত ডিজাইনাৰ থাকে কিছুমান তাত উদ্যোগী থাকে আৰু যিবিলাক বিক্ৰেতা আছে সেইবিলাক িল মানে শাৰীৰ উদ্যোগৰ মানে জৰিয়তে ত মানে আৰ্থিকভাৱে স্বাৱলম্বী কৰে আৰু মানে
অ', নে আজিকালি যুগত শাৰীৰ জনপ্ৰিয়তাাতটো কেনেকুৱা?
চাৰ যোনটো নতুন ড্ৰেছিং ষ্টাইল হওক বা ফেশ্বন শ্ব'য়ে হওক আধুনিক ডিজাইনে হওক আৰু এইবিলাক নতুন কাপোৰছে এইবিলাকৰ জৰিয়তে মানে শাৰ়ীৰ যিটো বিশ্বব্যাপী মানে জনপ্ৰিয় হৈ উঠছে আৰু মানে
মানে যিটো হাত তাতীৰ শাৰী সেই বস্তুটো পৰিৱেশৰ কাৰণে কিয় ভাল?
কাৰণ চা তাতৰ শাৰীটো মানে তাৰ ফলতে তাৰ বিদ্যুত অলপ, কমকে ব্যৱহাৰ কৰা হয়। বা প্ৰাকৃতিক আহ ব্যৱহাৰ কৰা হয় তাতে। আৰু মানে প্ৰদূষণটো অলপ কম থাকে আৰু সেইকাৰণে মানে ভাল আৰু।
অ', আচ্ছা, শাৰী যত্ন ল'ব কেনেকে লাগে
মানে, শাৰীখন চাহ যিটো কাপোৰৰ ধৰণ থাকে আৰু সেই ধৰণ অনুসৰি মানে অ', শাৰী খান মানে ধুই থাকিবা লাগে আৰু বা যদি ৰেচমৰ শাৰী মানে বিশেষভাৱে যত্ন ৰাখবা লাগে আৰু শাৰী বিলাক ত সেই কৰিব লাগে। যিবিলাক শুকান ঠাই আছে শুকান ঠাইত মানে সংৰক্ষণ কৰি মানে, মাজে মাজে ৰ'দত মেলি দিব লাগে আৰু। তেতিতয়া মানে, শাৰী খখন মানে বহুত দিন ভালে থাকে আৰু আৰু মানে সেই আৰু কাপোৰতটো চাই ল'ব লাগে, যেনেকুৱা ক